কি কৰিছা?
আছোঁ এনে, তুমি?
অ', ময়ো পঢ়ি আছিলো।
অ'।
আজি কলেজ যোৱা নাই তুমি?
নাই আজি নগলো।
আচ্ছা, ময়ো ঘৰতে আৰু।
উম।
ইবাৰ কালি গৈছিলো অ', কালি গৈছিলো।
উম, চাহ খালানে নাই?
নাই খোৱা এই উঠিছোহে অলপমান আগতে।
অ'।
বাকী এইবাৰ জুলাইত ক'ত ফুৰিব যোৱাৰ প্লেন আছে?
তাকে ভাবিছো ভালুপুং চাইডে যোৱা, যাবা নেকি? যাম বুলি ভাবিছো ইফালে।
অ ভালুকপুং-ভালুকপুং এবাৰ গৈছিলো আমি, ভালেই বাৰু ইমান এটা বেয়া নহয় পাৰি সেইফালে যাব।
উম, উম।
যদি যাও মানে লগৰ বিলাকক লৈ পেলাই এনেকে।
উম, উম, উম, তোমাৰো লগৰ ল'বা মোৰো লগৰ লৈ ল'ম কেইজনী মান।
সেইটোৱে পাৰি যাব।
উম।
মানে তাত কি হয় এ, ওচৰতে হ'ব ন ইমানো হেৰি নহ'ব।
উম, উম-উম। পি-পিছে ক'ত যোৱাটো ভাল হ'ব গাড়ী লাইন গাড়ীত নে?
এ ভালুক পুং এনেকে নৰ্মেল তেনে কাৰ ছাৰতে যাব পাৰি আৰু।
উম-উম-উম-উম-উম উম, হয় বাৰু।
ওচৰতে ন? দূৰত হলে বেলেগ কথা আৰু এ অ-অৰুণা চল চাইডেও যাব পাৰি সেইফালেও ভাল।
অ', অ', অ', সেইফালে ভাল। উম, উম, উম, বহুত আছে সেইফালে জেগা। উম, উম। যাবলৈতো বহুত জেগাই আছে।
সেইটোৱে এতিয়া দূৰ হ'লেহে আৰু যাব নিদিয়ে ঘৰৰ পৰা।
হম?
ভয় কৰে মাহঁতে, দূৰ হলে ভয় কৰে যে সেইকাৰণে যাব নিদিয়ে আৰু।
উম, উম, সেইটোতো চবৰ ঘৰতে হয় ন? বেছি দূৰ জেগা হ'লে যাবলৈ নিদিয়ে।
অ', ভয়ত আৰু ছোৱালী মানুহ তাতে, ভয়ত বোলো ছোৱালী মানুহ তাতে।
উম, উম, তাতে যি তি ঘটনা শুনি থাকিল যে।
সেইটোয়েতো আজিকালি আৰু এদিনৰ ওপৰত এদিন এটা এটা নতুন নতুন
উম, উম। নিউজ খুলিবই নোৱাৰা তুমি এইবিলাকে শুনিবা।
সেইটোৱে, মোৰ যে টিউচন অকলে যাবলৈও ভয় লাগে আজিকালি।
অ'।
মানে ইফালৰ পৰা এনেকে জংঘল টাইপৰ পৰাই যাব লগা হয়, মই এইবাৰ ক্লাছ টেনত।
উম, অ', অ'। মোৰ এবাৰ হায় ছেকেণ্ডাৰী ফাইনেল দিম।
অ' আচ্ছা আচ্ছা।
উ।
বাকী সেইটোয়ে ঠিক কৰোঁ ন' যদি যা যোৱা হয় তোমাৰ লগৰ এনেকে মোৰ লগৰ মিলাই পেলাই।
উম, উম, ক'ব লাগিব ৰ'বা মোৰ লগৰখিনি।
অ', ডাঙৰকো কোনোবা যদি যায় আৰু মানে ধৰা কাৰোবাৰ দাদা বা কিবা বা চা থাকিলে লৈ যাব পাৰি আৰু।
উম, উম। তোমাৰ আছে যদি লৈ ল'বা।
অ', মোৰ দাদা আছে, এতিয়া দাদাই কমফৰ্টেবল হয়নে বা নহয় ব ছোৱালীৰ লগত সেইটোৱে বা চা থাকিলে ভাল আৰু।
অ', মোৰ বা আছে বাৰু, বা ডিউটি কৰে যে টাইম নাপায় যাবলে।
অ', তথাপিও কৈ চাবাচোন দুদিনৰ
অ', উম, উম, কৈ চাব লাগিব ৰ'বা।
উম।
আৰু অকলে যাবলৈতো ভাল নালাগে ন' এনেকে মানে লগৰ খিনিতো, আমিনো কোন ইমানো ডাঙৰো হোৱা নাই।
সেইটোৱে সেইটোৱে, ইমান ডাঙৰ হোৱা নাই যাবলৈ এইটোৱে। গাড়ী চাৰি ঠিক কৰিব লাগিব, যদি যোৱা হয় অ'। এতিয়া এইবাৰ তোমাৰো ফাইনেল, মোৰো ফাইনেল।
উম, উম।
পঢ়িছা নে নাই?
পঢ়ি আছোঁ বাৰু।
অ',।
কিমান পঢ়িব নোৱাৰি, মাথাাত নোসোমায়ে সিমান আজিকালি মোৰ।
কি কোৱা?
মাথাতে নোসোমায়, পঢ়োঁ পঢ়াত। মনতে নাৰাখে
পঢ়ি থাকিব লাগে আৰু ৰিভাইজ কৰি থাকিব লাগে, সেয়াই কাম আৰু এতিয়া।
উম, উম, সেইটোৱে। পিছে ঘৰত চবৰে ভালেই?
ভাল, ভাল। তোমাৰ?
উম, মোৰো ভালেই দিয়া।
উম।
পিছে মাহঁত কি কৰিছে?
মায়ে ঘৰত কাম কৰি আছে, দাদা শুই আছে। মই পঢ়ি আছোঁ, সেইয়াই আৰু।
চবে কামে কামে লাগি আছে আৰু। কিছুমানে শুৱা শুই আছে, উ, উম, উম। সেইটোয়ে কৰিম দিয়া, যাম জুলাই মাহতে।
সেইটোয়ে যাব লাগিব, দিয়া ওলাবা।
উম, উম, কি ক'ব লৈছিলা?
জানো পাহৰি থাকিলোঁ।
মই ভাবিছিলোঁ, কি ক'ম বুলি ভাবিছিলোঁ এতিয়া পাহৰি থাকিলোঁ।
ইমান ভাল স্মৃতি শক্তি মোৰ দেখিছা?
উম, এইটোতো চবৰে আছে, আমাৰটো দেই পাহৰি পোৱা লকীয়াল
উম, অ',। এইফালে, মই ফ্ৰিজলৈ কিবা এটা নিবলৈ গ'লেও পাহৰি যাওঁ, কি নিবলৈ গৈছিল আকৌ ঘূৰি আহি তেতিয়া আধা ঘণ্টা মান, পিছত মনত পৰে মোৰ, কিবা এটা নিবলৈ
অ', এনেকুৱা হয়েই মোৰো হয়, কেতিয়াবা মায়ে কয় কিবা এটা আনগৈ বুলি কি কৈছা?
কোৱা কোৱা তোমাৰ কৈ লোৱা? হ'ব হেল্ল'।
অ', মইয়ে পাহৰি থাকিলো এতিয়া তুমি কোৱা?
এইৰা নহয় মই মানে এনেকে কেতিয়াবা গ'লেও ন ধৰা গ'লো কিবা এটা কাম কৰিব বেলেগ কাম কৰি গৈছে এই মেইন কাম পাহৰি যা আকৌ ভাবিলো কি নকৰিলো কি নকৰিলো আকৌ নিজৰ জেগাটোলে আহিবই লাগিব ভবা জেগা তোলে আকৌ সেই ভবা জেগাটোলৈ আহিলে মোৰ মনত পৰিব আকৌ মই কৰিবলৈ যোৱা কামছো। কি পাগলামি
সেইটো হয়য়ে চবৰে মোক সে মায়ে কিবা আনিব দিলে মই পাহৰি পাওঁ আৰু গালি শুনিব লাগে।
উ টেইনত কিমান পঢ়িছিলা তুমি?
টেইনত
টেইনত কিমান পঢ়িছিলা অ
টেইনত পঢ়া মতে মই ৰাতি ৰাতি কেইটালৈকে পঢ়িছিলোঁ? এটামান বজালৈকে পঢ়িছিলো আৰু বেছি পঢ়া নাছিলো বাৰু ইমান আৰু মই দিনত পঢ়া নাছিলো দেই মই যি ৰাতি যিমান খিনি পঢ়ো আৰু পঢ়ো আৰু
অ বেছিভাগে ৰাতিয়ে পাৰে মই দিনতো পাৰো ৰাতি ও পাৰো মানে দুইটাতে মিলি
উম
কেতিয়াবা কেতিয়াবা মন নাযায় একো উপায় নোহোৱাত পঢ়িব লাগে।
উ উম সেইটোতো হয় দিনত পঢ়িলে মোৰতো বহুত টোপনী আহে সেইকাৰণে মই দিনত নপঢ়ো দিনত অলপ শুই লওঁ তাৰ পিছত ৰাতি ৰাতি পঢ়ো আৰু
দিনত টোপনি আহে ৰাতি নাহে বা
নহয় দিনত মানে দিনত মানে প কিতাপখন মেলিলেই টোপনি আহে জানা দিনত আৰু হালা চালা শুনি থাকো যে পঢ়িব মন নাযায়। তাতে গাঁৱলীয়া জেগা আৰু যিমান শালা
অ আমাৰ ইফালে গাঁৱলীয়া নহয় বাৰু কিন্তু ইফালে মানে একেবাৰে ঘৰেই নাই দুটা দুটা এটাহে ঘৰ আছে আমাৰ পথাৰৰ জেগাত ঘৰটো
অঁ
এইফালে না গাড়ী গুৰাও নাহে একো নাহে মানে সেইটো কাৰণে হুলস্থুল নহয় একেবাৰে ৰাতি যেনেকা দিনতো তেনেকাই মানে আৰু সেইকাৰণে আৰু আৰামছে পঢ়িব পাৰোঁ।
লে বাৰু ভালে উম
অ'। এইটো ইয়াত আছো কাৰণে ভাল আৰু আগতে ঘৰত একদম তেনেকাই হয় আমাৰো দাদাও আৰু মোৰো। পঢ়িব নোৱাৰোঁ দুয়োটাই।
উম।
এতিয়া ভালেই হৈছে এইটো জেগাত অহাৰ পৰা।
উম। উম। আমাৰতো ইফালেও ঘৰ ইফালেও ঘৰ যে পুৰা সৰু সৰু পোৱালী বিলাক আছে এনেকুৱা হাল্লা কৰি থাকে। তাকে পঢ়িবলৈ নোৱাৰা।
এনেকা হ'লে খঙো উঠে বেয়া।
উম খং উঠে আৰু তাতে আমাৰ পিছফালে নদী আছে ন টো আৰু কেতিয়াবাতো জানুৱাৰী মাহত এইখিনিত ত পঢ়াৰ সময়ত পৰীক্ষা মেইন মেইন সময়তে নোৱাৰো পঢ়িবলৈ জানা একে ব বকচ চকচ লগাই পিকনিক খাব আহে ন। তো এ কি অশান্তি লাগি আমাৰ পিছফালে খাই যে নদী আছোতো বহুত দিগদাৰ।
অ' তোমালোকে মন গলে গৈ থাকিব পাৰা আৰু পিকনিক মাজে মাজে সৰু সুৰা।
অ' পাৰে বাৰু যাবলে কিন্তু আমাৰ মানে এনেকুৱা মানে আমি পিকনিক খোৱা জেগাত যাবই নালাগে ঘৰতে বক্সটো আৱাজ আহি থাকে নাচি থাকিব পাৰি আৰু।
উম সেইটোৱে। ভালেই অ' আমাৰো এইফালে ধুনীয়া জেগা আছে ভাই মানে এনেকে গ'লে ধুনীয়া গছ গছনি আছে। বাগান চাগান পথাৰ আছে মানে ধুনীয়া জেগা বিলাক আমাৰো ইয়াত। পিকনিকতো নাহে বাট আমি এনেকে ওলাই গ'লে আৰু ভালকে বহি পেলাই ফেমিলি পিকনিক টাইপ। কৰিব পাৰি আৰু আমাৰ ফালে গ'লেও।
উম উম। আমাৰ ইয়াত বহুত পিকনিক আহে। আমাৰ ফালেও আছে ধুনীয়া জেগা বাৰু পিকনিক চিকনিক বহুত। আহিয়ে থাকে। ফৰজি বিলাক বহুত আহে।
উম ভাল লাগে এনেকে কিন্তু। কিন্তু সেইটোয়ে আৰু নিজৰ পঢ়াটো নহয় বা কিটো দিচ
উম, উম, উম, উম সেইটোৱে। এবাৰতো আমি পিকনিক খাব গৈছিলো মানে। টেইনত থাকোতে হা তো অলপ মানে ইফালে জংঘল টাইপৰ আছিল আৰু ইফালে ইফালে বাগান আছে ত' তাৰপিছত আমি পিকনিক চিকনিক খাই পেলাই মানে জমনি আৰু।
হেল্ল'।
হেল্ল'।
কৈ আছানে তুমি কি?
কৈ আছো। উম শুনা নাই তুমি?
অ' জমনি লৈকে শুনিলো মই।
অ' তাৰ পিছত মানে বা পিকনিক চিকনিক খাই পেলাই তাৰ পিছত আমি মানে ফটো উঠিব গ'লো বাগান আছে সিফালে।
অ', অ'।
তাৰপিছত আহি পেলাই আহি পেলাই মানে আমাৰ ওপৰত ডাঙৰ গৰা এটা আছে মানে তাত জংঘল আছে আৰু।
অ
তাত হাতী এটা আছে নহয়, ওপৰত জানা আমি তলত আছো ওপৰৰ হাতীতো দতাল হাতী।
এ ৰাম
তাৰ পিছত মানে হাতীতো এনেকে আমি আমাৰ লগৰ কেইটামান আছিল, লগৰ ছোৱালী আৰু ল'ৰা খাইছিলো আৰু ছাৰ মানে টিউচন কৰা ছাৰ আৰু।
অ।
আমি এ আমাক খেদিছে নহয় আমি এনেকুৱা পলাইছো।
তাৰ পিছত মানে ইফালে ফৰ জি খিনি খাইছে হা, ত ফৰজি খিনিক কৈছো আৰু আমি হেৰি ফুৰিফালে হাতী ওলাইছে হাতী ওলাইছে পলা পলা কৈছো। সিহঁতে কি কৰিছে জানা সিহঁতে পিকনিক খাই আছে, আৰু সিহঁতে আহিব দে বোলে ফটো উঠিম বোলে।
ইয়ে ৰাম।
ইফালে দঁতাল হাতীতটো আহিছে ন, অকলে হাতী এইটোতো কিমান হেৰি।
অঁ, তো।
পালেটো ফালি পেলাব।
অঁ, এই পলালে নাই সিহঁত।
তাৰ পলোৱা নাই জানা, তাৰপিছত ধুনীয়াকে মানে সিহঁতেনে কি কৰিছে এ পানী আছে ন আমাৰ নদী আছে, ত নদীত মানে চ কি থৈ থৈ কে ধুনীয়াকে ইনজয় কৰি আছে আৰু। বহি বহি পানীত, ইফালে হাতী আহি পঞ্চি গ'ল সিহঁতকো খেদিলে সিহঁ তে মানে বোলে আৰু মানুহখিনিয়ে পলালে।
পলাব লাগে।
উম, দিয়া ঠিকে আছে দিয়া হ'ব।
উম উম হ'ব দিয়া।
অঁহ